কি?
এ এনেই আমাৰ ছাগলী পোৱালকেইটাৰ লগৰ ওচৰতে বহি আছো।
অ ছাগলীজনী জগিল নেকি তোমালোকৰ
অ
এই তোমাৰ যে স্কুটি যে চিট খাইছিল
অ
কামুৰি কামুৰি
কামুৰি কামুৰি
অ কেইটা পোৱালি দিলে তাই?
এ দুটা এটা মতা এজনী মাইকী
অ ছাগলীজনী বগা নে তোমালোকৰ?
কলা
কলা বগা মানে যিয়ে নহওঁক এই যে এ উ কিন্তু বগাতকে বেছি কলা যে পোৱালী বিলাক যে সৰু চিকনা মাৰি থাকে পুৰা চাইন দেখি পেলাই বৰ ধুনীয়া লাগে
উম সেই বগা ছাগলী যে পোৱালি কেইটা মই বেমাৰী বেমাৰী পাওঁ বুজিছ নে অ লেতেৰা হৈ যায়
সোনকালে লেতেৰা লেতেৰা দেখি ডাঙৰ হলে ঠিকে লাগেগৈ, কিন্তু সৰুতে ভাল নেদেখি
অ, মই মানে, মুক্তিখন দেখিলে কিবা উঠয়ত চ সেইখন কিবাকে উম, মৰা মানুহৰ নিচিনা যে বগা একেঢেল ঢেলকৌ কিবা পিংক কালাৰ হৈ থাকে। অকণমান। অ, কিবা আমাৰ বেমাৰী, বেমাৰী। পওঁ দি।
ময়ও বগা পোৱালি বিশেষ ভাল নাপাওঁ পোৱালিতে আৰু।
উম, ডাঙৰ হলে কিন্তু ভাল লাগে, অ। অ, দাৰী মোচ। তিল অকমান কাটি, কাটি দিব লাগে।
উম, উম, উ। আৰু মতা বিলাকৰ যে আকৌ দা়ৰি মচ বিলাক গজি যায় নহয়।
অ, এই, হে বগা মাইকী কেইজনীহে ভাল। মই দেখিবলৈ মইতা কেইটা বেয়া লাগে।
উম, ডাঙৰ হোৱাৰ পিছত আকৌ।
উম।
উম। তাকেইটো। মতৰ পোৱালিটো ধুনীয়াকে বেছি দিব পাৰিবা আৰু মাইকীজনী ৰাখি ল'বা আৰু। পাছফালে পথাৰ থাকিলে অৱশ্যে ভাল। গৰু-ছাগলী পুহিবৰ কাৰণে, উম।
যাবই লাগিব নহয় পথাৰত নেযায়।
ঘৰতে থাকে।
ঘৰতে থাকে, ভাত খাই।
খাই আকৌ আৰু বেছি নোখুৱাব আকৌ পেলও হব।
অ, সেয়া হেৰি সেই মাকজনীও মানে হেৰি চাউল খায়, তাৰ পিছত ভাত খায় ঘাঁহ মানে ইমান নেখায় বেয়া পায়।
অ। পিলু ঔষধ খোৱা থাকিবা তেতিয়া? উম, বেমাৰ নাপাব নহলে ভাতে পেলু হয় যে।
উম।
নহ'লে সি হেৰি দি দিবা এতিয়া জগি উঠিলে নহয় সাৰ দি। দিবা ভাতৰ লগত তেতিয়া পেলু নহয়।
অহ।
নহ'লে জলকীয়া দি দিবা ফেনেকি নিমু খাই থাকিবা নিমখৰ সতে।
উম।
তেতিয়া মানে পেলু ন হয়।
উম' কৰিব লাগিব তাই নেমুকে খুৱাব লাগিব ত
যে নিমখ দি পেলাই খুৱাবা। খাই খুব ভাল পায় আকৌ সিহঁতি যি চকু মুদি-মুদি খাব।
এ দি পোৱা নাই যে আজিলৈকে গম নাপাওঁ শ কাৰানে।
টেঙাটো একদম যি চ কু মুদি-মুদি একদম নাক চাক কোচা-কোচা খাব।
উম
উম-উম, তাকেই পোৱালি কেইটা এতিয়া কিমান দিন হ'ল পোৱালি কেইটা জন্ম পোৱা।
দুমাহ হল।
অহ মতা পোৱালো বন্ধাই দিবা নহ'লে।
উম নোৱাৰিলে আৰু তাক হেৰি কৰিব লগা সি তেনেকেই থাকিলে
অহ, এ ডাঙৰ হলে তেতিয়া মানে ভাল আৰু বেছিকৈ দিবলৈ তেতিয়া। সেনেকে থাকিলে মানে আকৌ বেছি। চিব কাৰণে অসুবিধা হৈ যায়গৈ।
উম,
সেনেকুৱা আৰু। আৰু পেলু ঔষধ খুৱাই থাকিবা পোৱালি কেইটাক। উম পোৱালি কেইটাক পেট- লো ঔষধ খোৱালে ভাল।
সিহঁতে চিপছ টিপছ খাই থাকে এতিয়া আমি যেতিয়া আনো।
উম মানুহৰ লগত থাকিলে তেনেকুৱা আৰু মানুহৰ ভাগৰ বস্তু মৰমতে দিবই আৰু চবে।
উম উম
তেতিয়া সেহতি খাবইে আৰু কিনো কৰিম আৰু
হেইটোৱে আ
উম
বাকী কি কৰি আছিলা?
এ মই এনেই আছিলো শুই আছিলো তাৰ পাছ- তে উঠি উঠি লৈ পেলাই গলো তোমাৰ মিচ কলটো দেখিছো আজি অকমান খুয়ে দিলো। তোমাৰ কথা মেছেজ কৈছিলো নেকি ন পাহৰিয়ে থাকিলো নহয়
অ মেছেজ দিছিলা যে এ মোক
তাৰপিছতে অ ভাত কেইটা খাই পেলাই এনেকুৱা ভাগৰ লাগিলে আৰু আজি বতৰো অকমান ভাল হৈ আছে বৰষুণ বৰষুণ। মই বোলো শুইয়ে দিওঁক অকমান
উম, সেই এনেও এইখিনি সময়ত, অকমান শুই শুইয়ে থাকিব লাগে বেছিভাগ।
অ, আকৌ কিছুমান মানুহে যে কয়, বেছিকে শুলে বোলে জণ্ডিচ হয়। হয়, নে নহয় বোলো। কথাবিলাক মই
অ, হয়, হয়, মানে বেছিকে মানে ইমানো শুব নালাগে গোটেই দিনটো যদি পৰি থাকো, তেতিয়া হ'ব আৰু কিন্তু অকমান হলে নহয়, ভাত পানী খাই বোলে চবে শুইয়ে ন
অ, কিন্তু মানে কথা এটা হৈছে মই ইমান নুহু, কিন্তু মই পৰি থাকো দিনটো সেইটোও এটা কথা।
অ, এনেই মানে উম, শুই কই থাকিলে কিন্তু হ'ব পাৰে দেই
অ, মই ৰাতিটো কিন্তু, ম‌ই শুউ কিন্তু মানে ৰাতিপুৱা সোনকালে ৰাতিটো এনেও হোৱাত দেৰিয়ে হয় হয়। বাৰটা মানত শু, আঠ তাৰ মানতে কিন্তু, সাৰ পাই যাওঁ। আজিহে শুইছো, দিনত অলপ। কিন্তু এনে মানুহে কয় যে, শুই থাকিলে বোলে অ, বেয়া গাপ পানী হয়, হেন তেন তেনেকে কয়
অ '
কিন্তু মানে মই টোপনি নেযাওঁ, বিশেষ কিন্তু মানে কিন্তু
বেছি বাগৰি কৰি থাকিলে, মানে হয় কিন্তু দেই
তাকে আৰু এটা ভাবো, নহয় বোলো মই কৰি কি থাকিম নহ'লে বোলো। বেছি এতিয়া শুই মানে বেছি টাইম থিয় হৈ থাকিলে নহয় এতিয়া কিবা এয়া মানে, কব মৰিহে যাম নে। পৰি পেলাই, যেন বাগৰি যাম মাথাহে ঘুৰাব। এনেকুৱা লাগে।
উম।
কৰিতো থাকিবই লাগিব দিয়াচোন।
সেইটোৱে
তাকে অ বুজি নাপাওঁ, বোলো কিটো হয়, কোনটো নো নহয় দে বোলো অ' এইটো সময়তো মাহঁতক ঘৰত আৰু কি কাম কৰিব কোনে হয়।
উম।
তাত শাহু-শহুৰ ঘৰত সেইটো বেলেগ কথা।
উম
এতিয়াতো মাকৰ ঘৰততো কাম কৰিব এনেও নিদিয়ে।
উম, সেইটোৱে।
সেইকাৰণে ভাবিছো আৰু বোলো কি হ'ব। বাৰু এনেকে ইমান দিন পাৰ হৈছে আৰু পাঁচ মাহ গলেই আৰু চাৰি মাহ হ'ব‌ও আৰু তেনেকে চলি বৈ যাম আৰু।
উম।
উম।
পঞ্চমী নাপাতা।
অ', পাতিব লাগিব। ঊনত্ৰিশ তাৰিখে পাতিম বুলি কৈছে। পূৰ্ণিমাৰ দিনাখ খন
উম।
সিদিনে, পূৰ্ণিমাৰ পাছত মানে আকৌ অমাৱস্যাৰ পৰা আকৌ মানে পিছৰটো পূৰ্ণিমা হবলৈ গ'লে মানে আকৌ হেৰি হৈ যাবগৈ। ছমাহ সোমাবগৈ। সেইকাৰণে বোলে পাচঁ মাহটোৱে সোমাওঁতে মানে পাতি দিব আৰু।
অ।
এই দৰ্জিজনক দিছো কাপোৰ কেইযোৰ। এতিয়া কেতিয়া দিয়ে ভগৱান জানে আৰ। মানুহতৰ জে হ‌হ নহয়, এ মানে সঁচা কথা এটা ক'ব গ'লে, মানুহজনৰ ব্লাউজৰ ফিটিং কেইটা মই ইমান বেয়া নাপাওঁ, কিন্তু দেই। যদিও মান মানে, মোৰ মানে মানুহজনে কিন্তু গাত, মানে জোখ নলয় অয়া ভাল ফিট ফিটিংৰ ব্লাউজ এটা ল'ব আৰু তথাপিও মানে মানুহ মানুহৰজনৰ মানে, এ ফিটিং খিনি ঠিকে পাওঁ, কিন্ত বহুত দেৰি হয়, সেইকাৰণে ম‌ইও আকৌ পোন্ধোৰ দিন আগতে দিছো।
অ', ভালে কৰিছা, যি দেৰি কৰে, ই এতিয়া তুমি পোন্ধোৰ দিন আগত দিলেও, সি চাবাচোন, সেই যনদিনাখন তুমি সুধিব যাবা তাৰপিছত সিদিনাখন ক'ব অকণ সময় ৰখক, অ'। সময় ৰখক, সন্ধিয়া আহিব যাওক। এই এটা কাম বাকী আছে বুলি ক
মই এতিয়া ম-যেতিয়া প্ৰথম-প্ৰথম মই ক'ল দেই, মোক কৈছে এই মই এইকেইদিন একোৱে কাম নাই তুমি চিন্তাই কৰিব নালাগে। মই তোমাক চাৰি দিনত, চাৰিযোৰ কাপোৰ দি দিব পাৰিম। মই বোলো, বাৰু বৰতা, মোক বোলো চাৰি দিনত নালাগ আপুনি বোলো, মোক বিশ তাৰিখ খে দিলে হ'ব, এনেকে কলো তাচত কছে, ঠিক আছে আছে মই বিশ তাৰিখে দিম, আজি ফোন কৰিছো বোলো ব'তা কাইলৈ বিশ তাৰিখ নহয়, দিবনে নাই? কৈছে, অ' কাইলৈ লাগিব নেকি? মই বোলো অঁ লাগিবতো কৈছে অঁ, মই ব্লাউজ কেইটা আনো, পৰহিলে দিম দিয়া। মই জানো'এ, পঁচিশ তাৰিখলৈকে চুচ
অঁ, আগতে এনেকে মাথাটো মাৰি থাকিব লাগিব, এনেকুৱা মানুহৰ লগত এনেকুৱাই কৰিব লাগে।
মই জানো ঊনতিশ প তাৰিখলৈকে যিহেতু ডেট আছে, সেইকাৰণে মই পচিশ তাৰিখলৈকে মানে তাক দেত দি থয়ছো।
উম।
উম, এনে তাক সময় দি মই বিশ তাৰিখ, কিন্তু মই হিচাপত ধৰি থৈছো পঁচিছ, মানুহতো বহুত দীঘলীয়া ভাব! বাব'ৰে বাব।
অঁ তাক দি, তাক দিলে আৰু হ'ল আৰু
হৈছে আ, উম কেতিয়াও নয়, এবাৰ কিন্তু দিছিল দেই। তিনিদিনত দিছে মোক এযোৰ সকাম এখন আছে ছিল মই এতিয়া কৈছো বুলো গম পাইছে বোলো সকাম চলিছে শুক্ৰবাৰে সকাম মোক বৃহস্ বা আবেলি লাগিবই বোলো মই এয়া মংগলবাৰ ৰাতিপুৱা দিছোঁ একে হয়ো হয় মানুহজনে একে বৃহস্পতিবাৰে গধূলা দি দিছে ভাবিছে নাই এইবাৰ এইবাৰ নিদিলে বুলিবা উম শেষে আৰু একদম গালিহে খাম আৰু
আৰু নাপাম আৰু
অ সেইকাৰণে চাগে এ দিয়েই দিছে আৰু
সি চাগে হে অ সেইকেই দিন চাগে সেই এইটো কামে কৰিলে সি
উম, হ'ব পাৰে কিন্তু এতিয়া চোচৰাই থাকিব ধেৰ চোচাৰাব পাৰে বাপ
বা আমিও পাইছো নহয় গম একদম কাপোৰ দিও চিলাবলৈ কাৰণে ইমান তিনি দিন লাগে টাইম সময়তে নিদিয়া হলো বুইছা নে ইয়াৰ হেৰি ওচৰতে শুই হোৱাত আছে সিহঁত শুইহঁতে চিলাই বাহত আছে সিহঁতক দি দি দিওঁ
ছৰ মানে সেই বহাগ মাহতে দিয়া কাপোৰ এযোৰ এ আজিলৈক কে দিয়া নাই এতিয়ালৈকে
উম সেয়া কাপোৰ মানে হেৰি পিন্ধি এয়া নতুন নতুনকে যেতিয়া উলায় ট্ৰেণ্ডিঙত চলা বস্তুবিলাক শেষে হৈ গল এতিয়াহে পিন্ধিম মানে আমি
অ শেষ হৈ গ'ল মানে মোৰ মানে সৰু কুৰ্তা কেইটামান সৰু হৈ আছিলে মই সৰুকে আগতে চিলোৱা মই বোলো ডাঙৰ কৰি দিয়কচোন মই পিন্ধাই নাই এইয়ে মানুহজনে একে নিজ দিলে আজিলৈকে তেনেকেই আছে ময়ো যোৱা নহ'ল মোৰ এক্সিডেন্টটো হ'ল কাপোৰ এতিয়া পিন্ধিলেই নেকি মানুহটোৱে মই পাহৰিয়ে গ'লো কি কি দিছিলো
তাক, তাক সুধিলে নাও মনত নাই চাগে, কৰবাত পৰি আছে সি কেতিয়াবা পিন্ধিব। কাবাক দি দিব নহলে।
নাজানো আও মোক কৈছে বোলে সুঙাটো চাব লাগিব বোলে কি আছে।
উম, এতিয়াও মানে চাবই পৰা নাই।
চাবয়ে পোৱা নাই।
ইছ ৰাম।
কি হ'ব এইবিলাক মানুহ।
উম। দিয়া হ'ব দিয়া নহলে। অহ, উম, ৰাখো বোলো।